সি মোক কিবা হেৰি মেচিনৰ কাৰণে কল কৰিছিলা না সেইদিনা। আহ হেল্ল' হেল্ল'?
হেল্ল' হেল্ল'!
হেল্ল'।
দাদা।
অঁ।
হেল্ল'।
হেল্ল'।
আৱাজ অলপ কাটি আছে আপোনাৰ।
অঁ নেটৱৰ্কৰ নেটৱৰ্কৰ ইছোঁ আছে।কোৱা কোৱা ।
হেল্ল'।
হেল্ল' শুনি পায়ছা।
দেউতা আপুনি বোলে মাছ মৰা মেচিন চেচিন বনায় বোলে।
অঁ বনাও তোমাক কিবা লাগে নেকি।
মোক লাগিছিলে কিমান কি পৰিব কেনেকে পৰিব অলপ।
এইটো মেচিনটোতো যোনটো আছে মানে তোমাৰ ৱাট চিষ্টেম হয় হাঁ। তোমাৰ উ মানে ৱাট চিষ্টেম ৱাট চিষ্টেম মানে পাৱাৰ চিষ্টেম। তোমাৰ বেছি পাৱাৰ। হা হ হেল্ল'।
নেট্ৰ ইছুনেকি?
কিছুমানে চাৰ প্ৰব্লেম আছে যে।
মে বি নেটৱৰ্ক ইছ্যু।
আমি নেটৱৰ্ক ইছ হয় মানে চাৰ্ভাৰত চাৰ্ভাৰত প্ৰব্লেম আছে।
অ আপুনি কৈ থাকক কৈ থাকক।
অ মই মানে কৈ আছোঁ মানে তোমাৰ যোনটো মেচিন হয় ন। তোমাৰ ৱড চিষ্টেম হয় মানে বেছি ৱডৰ মেচিন যোনটো হয় তোমাৰ অলপ খ। খৰচ বেছি পৰি যাব তাতে অ।
আপোনাৰ আৱাজ একদম কাটি আছে বহুত বহুত। অলপ ভাল জগাত থঠিক হৈ য।
এ মই ফিল্ডতে ৰখি আছো। এতিয়া আহি আছে ন। হেল্ল'।
হেল্ল'।
হেল্ল' এতিয়া ক্লিয়াৰ আহিআছে না ভইচটো মোৰ। হেল্ল'।
আছে দাদা।
আচ্ছা হ কোৱা কোৱা কোৱা হয় কোৱা কোৱা। অ আহি আছে।
আহিছে।
আহিছো আহিছো কোৱা।
এ মোৰ মেচিনটোৰ কথা অলপ জানিব লাগিছিলে কেনেকাে কি হয় কি নহয় মানে। অলপ বুজাব পাৰিব নেকি মানে কেনেকাে ষ্টাৰ্ট হয় কি হয় কি নহয়। কেনেকা মানে বনাই আপোনাৰতে কেনেককা ইউজ কৰে।
মই বুজাই দিছো গোটেইটো কথা বুজাই দি আছো। ত মানে তুমি মাছটো মাৰিবা গ'ল পথাৰতে মাৰিবা নে নদী নালা চালাত মাৰিবা। হেল্ল'।
মানে সেইটোদি কি কৰা মানে কেনেকে ইউজ কৰা হয় সেইটো।
এইটো মানে তোমাৰ উম উ মাছ। মাৰিবৰ কাৰণে তোমাৰ মানে হেৰি ইলেক্ট্ৰ ইলেক্ট্ৰিক। তোমাৰ মেচিনতটো বুজি পাই আছে না মই মানে কৈ আছো যে মানে ইলেক্ট্ৰিক স কিবা কাৰেণ্ট দিম। তুমি মাছ যোনকেইটা মাছ আছে না। মানে নেটৱৰ্কৰ ইছো নেটৰ্। শ কৈছো ভাই। হেল্ল',
হেল্ল',
নেটৱ নেটৱৰ্ককেইছো ভাই। হেল্ল', -হেল্ল',
আৰু মেচিনৰ দামটো কিমান?
মেচুনৰ দামটো তোমাৰ এটা আছে তিনি হেজাৰ আৰু এটা চাৰি -চাৰি হেজাৰ পাঁচচ পৰিব।
হা -হা।
এটা তিনি হাজাৰ আৰু এটা চাৰি হাজাৰ পাঁচছ।
আৰু মানে মেচিন টো কি পুখুৰীৰ মাজত লগোৱা হয় নে চাইডত লগোৱা হয়? মানে চাইডত লগাই কি জাল -চাল পেলাই নে ভেকিউম টাইপ হয় মানে ওলা -ওলাব পাৰি মাছ নেকি। কেনেকা মানে বুজা নাই মই বস্তুটো
কাৰেণ্ট দি যিট
আৰু আপুনি অলপ ভাল জগাত থিয় হৈ যাওক না মানে নেটৱৰ্ক অলপ ইচ কৰি আছে একো মানে একদম এটা শব্দও আহা নাই মানে এটা
এটা শব্দ আহা নাই তে ক'ত যাম আকৌ মোৰ টো ফাইভ জি পাই আছে পুৰা গোটে নেটৱৰ্ক টো মোৰ
একদম পুৰা নেটৱৰ্ক ঈষু আছে।
এতিয়া আহি আছা না? হেল্ল', হেল্ল',
ৰবিছোন।
এতিয়া আহি আছে, ভইচ? হেল্ল',
অ', হেল্ল', আপোনাৰ আৱাজে আহা নাই খালি উ আ -উ আ এনেকে হৈ আছে। মোৰ আৱাজ আপুনি ক্লি- ক্লিয়াৰ শুনি পাই আছে?
অ'পাই আছো- পাই আছো।
অ' আপুনি কৈ থাকক- আপুনি কৈ থাকক মই শুনি আছো বাৰু।
তুম তোমাৰ ভইচটো মোৰ-মোৰ ফালে মানে ক্লিয়াৰি আহি আছে মই কৈ আছো তুমি শুনি থাকা হা মানে তোমাৰ মেচিনটো যোনটো হয়, সেইটো মানে পজিটিভ আৰু নিগেটিভ ধৰিয়ে ভাবিলোঁ হা, দুটা ৱাই ৱাৰেণ্টিত টো মানে ঠিকেই, মই- মই মানে মই মানে ইমানটো ৱাৰেণ্টি -চাৰেণ্টি ইমান হেৰি কৰো নকৰোঁ মানে তথাপি মই মানে দুই তিনি মাহৰ মানে ফুললি ৱাৰেণ্টি দি-দি দিব পাৰিম। মানে তোমাৰ সেইটো ই
মানে গোটেই ডিটেইলচটো মোক ক'ক আৰু মেচিনৰ বুজিছে যেনেকে ষ্টাৰ্ট কেনেকে কৰা? হয়, আৰু লাষ্টৰলৈকে একদম মাছ মাৰা লৈ কে দাম- দৰ কিমান, কি হ'ব, কেনেকে হ'ব।
মই কৈ আছো শুনা তুমি মানে মেচিন মেচিন টো বুজি পাইছা নে যোনটো মেচিন মানে ইনভাৰ্টাৰ বুজি পোৱা নে ইনভাৰ্টাৰ নিচিনা মেচিন টো থাকিব হা, তোমাৰ মেচিনটো এটা লাগিব আৰু তোমাৰ বেটৰী লাগিব এক্সট্ৰাকে ধৰা তোমাৰ বাইকৰ বেটৰী বা যিকোনো গাড়ীৰ বেটৰী এটা গাড়ী ৰীৰ বেটৰী এটা লাগিব আৰু তোমাৰ মেচিনটো যোনটো মই - মই দিম যে সেইটো মেচিনটো লাগিব ত' ইনভাৰ্টাৰৰ নিচিনা কাম কৰিব বুজি পাই আছা না, হেল্ল',?
আচ্ছা- আচ্ছা কৈ থাকক- কৈ থাকক।
নিচিনা কাম কৰিব হা, তোমাৰ এ বেটৰী এচি ডিচি ভল্টৰ পৰা মানে মেচিনটোৱে মোৰ মই
এইটো মেচিনৰ কি এটায়ে ছেট থাকে নে কিবা বেলেগ-বেলেগ পাৰ্টছো থাকে মেচিনৰ। মানে যেনেকে পাইপ থাকিব পাৰে ন, জাল চাল থাকে নেকি মেচিনত নে ডাইৰেক্ট পা
জাল নাথাকে জাল নাথাকে মানে দু দুটা- দুটা ৱাৰ থাকে জাল- জাল তাল একোৱে না থাকে মানে দুটা ৱায়াৰ থাকে দুটা ৱায়াৰে মানে তোমাৰ পানীত লগাব লাগিব, পানীত লগোৱাৰ লগে- লগে এ এক দুই মিটাৰ এৰিয়ালৈকে মানে এই তোমাৰ হেৰি কাৰ- কাৰ
মানে মেচিনটো ইলেক্ট্ৰিক হয় ন মানে প্লাকত সোমালে আৰু হৈ গ'ল আৰু অপৰেত কৰিব লাগিব।
উম, বুজি পোৱাা নাই কি কৈছা। হেল্ল'।
হয়তো আপোনাৰ আৱজ ন ম কি কওঁ আৰু।
এই নেটৱৰ্ক ইছো বহুত ।উ,
মেচিনটো অপাৰেট কেনেকুৱা কৰে, সেইটো কওকচোন? মানে যেনে মেচিনটো মই কৰবাত লৈ গ'লো ঠিক আছে, তাত মোক তোক লাইটৰ কানেকন কৰিব লাগিব চাগে?
লাইটৰ কানেকচন তোমাৰ তেনেকা নালাগেতো, তুমি বেটৰীটো আছে না বেটেৰী তো কেৰি কৰিবৰ কাৰণে এটা বেগ লাগিব ফাৰ তমাৰ হা। বেটেৰী তু কেৰি কৰিবৰ কাৰণে এটা বেগ লাগিব আৰু তোমাৰ মই যোন টো মেচিন দিম মেচিন টো লাগিব। তুমি বেটেৰীৰ লগত মেচিন টো একদম পুৰা কানেকশ্যন প্ৰপাৰ কানেকশ্যন কৰাৰ পাছত না তোমাক চুইচ এটা চুইচ চুইচ থাকিব মই মানে মেচিনটোতো চুইচ থাকিব। চুইচটো দি কিনে দুটা ৱায়াৰ উলাই উলিয়াই থাকিব এইটো দুটা ৱায়াৰ পুনি য'তে মাছ মাৰি তাতে লগাব লাগিব ।যোনখিনি পানীত ধৰা মাছ মাছ দেখি পাই আছে না তাতে তুমি লগাই দিয়াৰ লগে লগে মাছটো যোনটো আছে এইটো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে মানে গোটেই পানীটো ম ধৰা এক- মেচুটোৰ দাম তিনি হাজাৰ পৰিব এটা আৰু এটা আছে চাৰে চাৰি হাজাৰ মান। চাৰে, চাৰে চাৰি হাজাৰ মান পৰিব এটা।
মেচিনটো কি? খালি পুখুৰীত ইউজ কৰিব পাৰিম নে?
নাই য'তে, য'তে, য'তে, য'তে, য'তে পানী আছে য'তে মানে- সব জাগাতে ইউজ কৰিব পাৰা। য'তে মানে পানী থাকিব লাগে মোঠতে। হা।
মানে কিমান ডাঙৰ এৰিয়াত মানে কিমান ডাঙৰ পুখুৰীত ইউজ কৰিব প পৰা যায় সেইটো?
গোটটো পুখুৰীত নোপায় মানে তোমাৰ মেচিনতটো য'ত মানে ইউজ কৰিবা ন যোনখিনি জেগা এই ধৰা। তোমাৰ এক মিটাৰ এক দেৰ মিটাৰ এৰিয়া লৈকে মানে গোটেইটো জোগাাৰে কাৰেন্ট হৈ যায়। মানে। গোটটো এই এক দেৰ এক দেৰ মিটাৰ জোগালৈকে মানে, হা।
হেল্ল' হেল্ল'।
অ, কোৱা?
অ, যদি মেচিনটো মানে মই লৈ ললো ঠিক আছে, এতিয়া লোৱাৰ পিছ ত, মেচিনটো মানে মই যদি ক'ৰবাত কাৰাৰেণ্ট মোৰ তাত নাই ধৰিল, কাৰেং বেলেগ জেগাত পৰা কানেকশ্বন কৰিলোঁ । কানেকশ্বন কৰাৰ পিছত চিনটো এক জগাত বহাই তাৰপিছত কি মানে কেনেকে কি কৰিব লাগিব?
এক জেগাত বা তোমাৰ মানে তুমি যোনটো কৈ আছ এক্সট্ৰাকে কানেকশ্যন দিব নালাগেতো। এক্সট্ৰাকে
ব, পিছত মাছটো মানে উঠে কেনে তাত মানে চিষ্টেমটো কেনেকুৱা মাছটো উঠোৱা ? চিষ্টেম টো।
মাছটো উঠোৱা চিষ্টেমটো তুমি দুটা টাৰ্মিল জুনটো থাকিব দু দুটা ৱাৰ থাকিব ৱাৰটো টোটেল লগাব তাতে মাছখিনি মৰি যাব হা। মৰাৰ পাছত তুমি ৱাইটো আকৌ উলিয়াব লাগিব পানীৰ পৰা। পানীৰ পৰা উলিয়াই উলিয়াই কিনে পাছত যোন কেই উম মছ যোন কেইটা সেইে আকৌ তুমি নিজে উঠাব লাগিব তাৰ পৰা গৈ বুজি পাইছা না? মানে অলপ ইজি হৈছে যোন কেইটা মানুহে জাল দি মাছ ধৰে বা বৰশী দি মাছ ধৰে তাতকে বহুত ইজি হয় মানে। একদম ফাৰ্ষ্ট। জল্দি একদম কম টাইমতে মানে বেছি মাছ ধৰিব পাৰি তেনেকা।
মানে কমছেকম একবাৰত
একবাৰত তোমাৰ মা অ আহি যাব মানে মুঠতে মাছ থাকিব লাগিব এতিয়া মাছ নাথাকিলে তুমি এনেই
যদি মই মাছ ধৰিব যাওঁ, একবাৰত পাঁচ ছয় কেজি মাছ মেক্সিমাম আহি যাব লাগে ন?
একবাৰে পাঁচ ছয় কেজি মানে তোমাৰ যোনটো এৰিয়া হয় না এক দেৰ মিটাৰ এ এৰিয়াত যুম যিমান খিনি মাছ থাকিব গোটেই খিনি আহি যাব। এক দেৰ কেজি হওঁক বা যিমানেই হওক মানে এই যোনটো এৰিয়া থাকিব না এটা এতিয়া এৰিয়াতটো থাকিব
এইটো এইটো আইডিয়া আপুনি ক'ৰ পৰা পালে মানে ইলেক্ট্ৰিক মেচিন বনোৱা নে মই তু আজিলে হোৱা নাই বাৰু।
এইটো আইডিয়া মানে মই বহুত আগৰ পৰাই মানে চচিয়েল মিডিয়া চাইছো যে এনেকে এনেকে বেলেগ কানণ্ট্ৰিৰ ফালে মানে ধৰা চাইনা তাইনা সেইবিলাকত এনে মাছ মাৰি থাকে হা ত' মইো অলপ চলপ
ইলেক্ট্ৰিক মেচিনটো বাৰু মই এনেকা চোৱা নাই। এনেই এই মেচিন ম ল'ব যাওঁ কিমান পৰি যাব দাম?
চাৰি পাঁচ হাজাৰ মান পৰিব এইটো, আগতে গৈছো মানে চাৰি পাঁচ হাজাৰ টকা হ'লে মানে তোমাৰ অকল মেচিনটো আহিব আকৌ তোমাৰ বেটেৰী এক্সট্ৰাকে কিনিব লাগিব যে। বেটেৰি কাৰণ আকৌ এক্সট্ৰা খৰচ। হৈ যাব হা? হেল্ল'?
আৱাজ কাটি আছে আৱাজ কাটি আছে আকৌ আৱাজ কাটি আছে পুৰা।
অ এয়া নেটৱৰ্ক ইছোঁ নেটৱৰ্ক আমাৰ ফালে মানে অলপ নেটৱৰ্ক টো প'ৰ আছে যে, উম নেটৱৰ্ক বহুত ইছ্যু আছে।
হেল্ল' হেল্ল'।
অ কোৱা।
মোৰ আৱাজ আপোনাক ক্লিয়াৰ আহি আছে ন?
অ তোমাৰ ভইচটো মোৰ ক্লিয়াৰ আহি আছে মানে মোৰতো মোৰ ইফালে মানে নেটৱৰ্ক অলপ ইছু আছে যে সেইকাৰণে মোৰ ভইচটো তোমাৰফালে ভালকে যোৱা নাই।
তে মানে মোক
ঠিক আছে মেচিনটো মোক মানে এবাৰ আপুনি দেখাব, মই
অ তোমাক অ অ তোমাক মই হোৱাটছআপত পথোৱা হোৱাটছআপত হোৱাটছআপ কৰি দিম তুমি চাই ল'বা ভালকে। অ মই তোমাৰ যুনকেইটা মেচীন আছে দুইতিনি উম দাম দৰ মিলাই কিনে কিমান হয় তোমাৰ উম। তুমি মানে মই মই ভিডিঅ' এটা মই শুনা শুনা শুনা মই মানে ভিডিঅ এটা বানাই তোমাক পঠিয়াই দিম, মই পুৰা দিতেলি বাবে ভিডিঅ' এটা বনাই তোমাক পঠিয়াই দিম উম উম উ। মানে মই কৈ আছো যে মই ভিডিঅ' এটা বনাই কৈছোঁ যে ভিডিঅ' এটা বনাই তোমাৰ প্ৰপাৰলি মানে তাত কি কি কৰিব লাগে। ভিডিঅ' ভিডিঅ' এটা বনাই মই মানে তোমাক হোৱাটছএপলৈ পঠাই দিম প্ৰপাৰলি কেনেকে কি ইউজ কৰিব লাগে কি নালাগে তেনেকা। কি
আৱাজেই অহা নাই দাদা আপোনাৰ একদম
আচ্ছা একদম কাটি গ'ল ব্লাইণ্ড হৈ গ'ল যদি মোক শুনিব পাই আছ
কি কৰিম কে উপায় নাই নেটৱৰ্কছো চলো বহুত নেই আগতে ইমান নাছিলে অলপ আগতে মই হেৰি লগত কথা পতিছো।
আৰু যদি মই মেচিন টো কিনিব বিচাৰো। কিমান লব দাম চাম কওকচোন?
তোমাৰ ত আৰু কিমান ল'ম তুমি চাৰি -